অ কোৱা
ভাত খালা
খালো খালো তুমি অ
তুমি যে হেৰি হা এই আজি মাছ মাছ বনাইছিল ৰৌ মাছ বনাইছিলে ৰৌ ৰৌ মাছ তিলেদি বনাইছিলে
ৰৌ মাছ তিল
অ
ভাল লাগে নে খাই
অ তুমি খাই পোৱা নাই নেকি
নাই তিলেদি মানে মা মই ৰৌ মাছ খাই পোৱা নাই আজিলৈ
অ এনে কি কি মাছ খাই পাইছে তকি
তিলেদি তোমাৰ মায়ে বনাই গৰৈৱে মাছ বনাই
অ সেই তুমি তুমি চাগে মানে সেনেকুৱা বেছিকে লোকেল মাছ খোৱা ন বেছি
অ আমাৰ ইয়াত মানে পুখুৰীতে ধৰে যে
অ নাই এইটো ডাঙৰ ডাঙৰ এ হেৰি মানে পাৰিবা ৰখাইছিলো
অ
নদীৰে মাছ এক কেজি ৰাখিছিল তাৰপিছত মায়ে কৈছে কি বনাম টেঙা বনাম বুলি কৈছিলে তাৰ পিছত মই বোলো টেঙা টেঙা তৰাৰিকা খোৱা গৈছে মানে গৰম বেছি ন'।
হয়।
বোলো আজি ৰ' ৰৌ আছে তিল তৰকাৰে বনোৱা যাক সেনেকে কৈছো। ত' বনালে খাই বৰ ধুনীয়া লাগিলে মানে মাছটো বহুত তেল আছে আৰু বহুত মিঠা হয়।
অ', ঠিকে আছে তেনেহ'লে। আমাৰো মানে আজি খালী ভাত এতিয়া।
অ', নাই প্ৰথমতে কৈছিলে এনেকে দালি ভাতকে বনাও ৰাতি মাছ পিচ পিছ ফ্ৰাই কৰি দিওঁ এনেকে কৈছিলে।
অ'।
মই বোলো নালাগে এনেকে খাব মন গৈছে এনেকেন বনা বনালে ভাল লাগিলে খাই।
অ', থিকে আছে এ গৰমত আৰু কিনো আৰু তুমি মাছ মাংস খাবা আৰু কিবা এটা মানে পেটত ভৰিলেই হ'ল আৰু খাবই মন নাযায়।
অ', হয় এই আগতে দৈ চিৰা খাই ন' দৈ চিৰা বিলাকত তেতিয়া আজিকালিতো না খাবই নাপায় মানুহে।
উম, আমৰ উম, হয় দিয়া আমাৰ আছে। দৈ আছে খালি চিৰা নাই কাৰনে মই খোৱা নাই। চিৰা অলপ আনি পেলাই মানে কালিলৈহে খাব লাগিব।
অ', এই দৈ ঘ এনে এনেকে ইমান ঘৰত থাকিলেও খাব মন নাযায় ন'।
অ', আমুৱাই যায় যে।
অ'। কিন্তু দৈটো দৈটো খাব লাগে ন' গৰমত।
খাব লাগে ভাল পেট ঠাণ্ডা
অ', পেটটো ঠাণ্ডা পৰি থাকে আৰু এইবিলাক মানে হেৰি নহয়, ভাত তটোত কেনেকে দৈ চৈ যদি খোৱা যায়।
হয়, হয়, হয়।
কি কৰি আছা এতিয়া?
মই তোমাৰ আছো দিয়া এনে ফেনৰ তলতে বহি আছো। টোপনীষডাল লাগিছিলে কিন্তু শুব নোৱাৰিলো। লাইন কাৰেণ্টটো মানে লাইনটো গুচি গৈছিলেগৈ
অ', অ'।
সেই বাবে আও, সেই বাবে কিনো শুম আও, এয়া বহিয়ে আছো।
মই ফেনৰ তলতে আছো বাৰু আমাৰ এফালে মানে ব-আমাৰ এফালে মানে বতাহ ধুমুহা হ'ল
হয় নেকি?
অ, সেইকাৰণে অকণমান ঠাণ্ডা হৈছে তেও
এইবাৰ তেওঁ বৰষুণৰ পৰিমাণটো কমেই
অ কমিছে
কইনবাৰত তোমাৰ তোমাৰ মানে ব'হাগৰ আগৰ পৰাই তোমাৰ বহুত ব তাত ৰোম আহি থাকে ন
অ আৰু হেৰি নে তোমালোকৰ ফালে বানপানী নহয় জানো
অ আমাৰ ফালেও আমাৰ ফালে হয় বাৰু নলীৰ লগতে আছো যে
উম আমাৰ ইয়াত মানে বানপানীলে মানে আমাৰ ঘৰটো এতিয়া চাপৰ হ'ল যে পানী পানী সোমাই অ
অ আমাৰো পানী আমাৰো ধেৰ হয়
আমাক আমাৰ ঘৰৰ ভিতৰতে তোমাৰ এহাতটো এহাটো পানী হয়
এআঠো এআঠো
হয়
অ নাই আমাৰ এনেকে নহয় আমাৰ আগফাল পাচফাল চবতে পানী হয় কিন্তু আমাৰ উম মানে বহুত বাহ বহ বাৰী আছে ন পিছফালে বাহ বাৰীলৈকে হয় তাৰপিছত নাহে পনটো
অহ হয় দিয়া
পানী হ'লে মানে ভালো লাগে বেয়াও লাগে কিন্তু বেয়া লাগো মানে কি চবফালে গেলা গেলা হৈ যায় যে
উম ময়ো সেইটোয়ে বেয়া পাওঁ আৰু ভয়ো লাগে দে চোন সাপ বেং কিবা খিনি ওলাই নহয় বেছিকে আৰু উম আৰু এটা চবতকে বস্তু টো বেয়া লগা বস্তুটয়ে হৈছে তোমাৰ মানে লাইন চাইন নাথাকে ন কিবা নিচিনা লাগে আৰু মানে ভাল নালাগে
অ সেইটোৱে কিন্তু কি জানা এ এটা ভাল লাগে কিন্তু দেই তোমাৰ ঘৰতে লাইন নাই আমাৰ ঘৰত ইনভাটাৰ থাকা স কাৰণে লাইন আছে সেইটো নহয় সেনেকুৱা নিচিনা নহয় যে
উ উম মানে চবে ধনী দুখীয়া চব মানে এ একেখন থত মানে নামি দিয়ে যে
অ সমানে চব সমানেই দুখীয়া হৈ যায় হ ভাল লাগে হেটো পা এতিয়া ইনভাৰ্টাৰ ইনভাৰ্টাৰটো কিমান দিন চলিব নো
উম খুব বেছি তোমাৰ আহ চৌবিশ ঘন্টা থাকিব
নাথাকে ইমান যদি লাইটটো চলোৱা চৌবিশ ঘন্টা থাকিব চৌবিশ ঘন্টা নালাগে তুমি বেছিয়ে থাকিব কিন্তু যদি তুমি ফেন লগাই লোৱা
হয় হয় এই তাকে কৈছো চৌবিশ ঘন্টা আৰু মানে এটা মোটামুটি মই এটা মানে সময় বান্ধি দিছো আৰু যদি এটা লাইট বা দুটা লাইট জ্বলোৱা ন তেতিয়া চৌবিশ ঘন্টা যাব আৰু
অ ন লাইট লগালে ইমান তেওঁৰ হেৰি নহয় মানে থাকিব কিন্তু ফেন চেন যদি তুমি লগোৱা ন নাথাকে ইমান
হয় হয়।
এতিয়া মানুহ বিলাক হতে হেৰি ঠেলাত লৈ-লৈ যে আমাৰ ইয়াত ঠেলাত লৈ-লে হেৰি কৰে জেনেৰেট লগাই দিয়ে নহয় টেণ্টৰ বিলাকহতে
হয়
যে জেনেৰেটত চাৰ্জ এনেকৈ ইনভাৰ্টাৰ বিলাকত
অ হয় দিয়া।
কিন্ত সেইটো বেয়া নে-কি- বা?
বেয়া নহয়। এইটো হ'ব ঠিকে আছে।
অ' মোবাইল বিলাকো চাৰ্জ দিয়ে। পঞ্চাশ টকাকে লয় এটা এটা মবাইলত। অ' নহয়- নহয়। হেৰি এটা এটা মবাইলত পঞ্চাছ টকাকে নলয়। পঞ্চাশ পাৰচেন্ট মানে পঞ্চাশ শতাংশ চাৰ্জ হলে পঞ্চাশ টকা লয়।
অ' মানে তোমাৰ দহ শতাংশ চাৰ্জত দছ এশ টকাকে। মানে তুমি এশ শতাংশ -উম। তেতিয়া এশ টকা। এইটো আচলতে বহুত বেয়া কৰে। মই এই এইবোৰে মানে বহুত বেয়া পাওঁ। খোৱা বস্তু এ চাবাহে কোনোবা।
আহ
তোমাৰ এতিয়া বিপদৰ সময়ত। সকলোৰে এতিয়া কাম কাজ চবৰে বন্ধ হৈ থাকে হয়। ঘৰ দুৱাৰ ভাঙি যায়। কোনোবায়ে তুন। কিবা বিপদত পৰি পেলেহে আচলতে মোবাইলটোতোন এনেই তোমাৰ চখতে গৈ পেলাই তোন কোনো হেৰি নকৰে। চা- নাযায় বোলে যোগাযোগৰ ক্ষেত্ৰত। - ক্ষেত্ৰত বিপদে- আপদে লাগিব বুলি চাৰ্জ দিয়ে। তাতো যদি মানুহবোৰে যদি হয় পইচা ল, কিন্তু মানে ইমান আৰু মানে দাবী কৰিব নাপায় আৰু দিয়াচোন। বিপদত পইচা সকলোকে সহায় কৰে। নহয়। তোমাৰ এশ শতাংশ চাৰ্জত তুমি দছ টকা লোৱা। এশ শতাংশ চাৰ্জত তুমি দছ টকা লোৱা। একো সমস্যা নাই। হয়। হয়। তোমাৰ - তোমাৰ মাতটো অহা নাই।
অ হেল্ল'। এশ শতাংশ চাৰ্জত তুমি পঞ্চা পঞ্চাছ টকা লোৱা। কাৰণ তাৰোতো লাভ হ'ব লাগিব ন মানুহজনৰো লাভ হ'ব লাগিব। মানে তেলটো এনেই পুৰি নাথাকে দিয়াচোন। বহুত তেল লাগে ন। হেল্ল' হেল্ল' হেল্ল' হেল্ল'